অ'।
কি কৰিছ?
শুই উঠি মেলি, চাহ তাহ খাই, গা চা ধুই আহি বহিচোহি।
অ'।
উম, মা আহিলে?
উম।
ভণ্টি
ভণ্টি আছে, ইয়াতে আছে খেলি আছে
হম।
পৰীক্ষা খতম যে।
পু এদাই আজি হ'লেও আজিৰ অকনমান নপঢ়িলো কাইলৈ পৰা পঢ়িবি আৰু
কাইলৈৰ পৰা পঢ়িব লাগিব মানে কাইলৈ পৰা আৰম্ভ টিউচন, স্কুল আকৌ ক্লাছ। এদিন ৰেষ্ট লওঁ আপোনাৰ।
হম, ভাত ৰান্ধিছেনে?
তাত ৰান্ধিছে এই তেনেকৈ মানুহ আছিলে আমাৰ পুৰণা ইয়াত যে, থাকি লৈছিলে যে।
হম, অ'।
আহিছিলে কথা পাতি আছে চবে উম।
ইহেঁতে এতিয়া ফোন কৰিছিলে ৰুম এটা খবৰ পাইছে।
অ', তা পা?
সেই জেল, জেল ৰোডৰ পৰা এনেকে সোমাই সেই ৰাস্তাত
এই সেই জে জেইল ৰোডৰ ফ্ৰণ্টৰ ৰাস্তাটো নি?
অ', ফণ্টৰ তাৰমানে ধৰ এইফালে শংকৰদেৱখন নাই জানো তহঁতৰ আগফালে?
উম।
সেইটো যিটো ৰাস্তা গৈছে সেইটোতে হ'ব নেকি।
অ', অহ, গম পালো।
জনী দালৈ ফোন কৰিলে, জনী দায়ে তাত আছে বুলি কৈছা আচাম টাইপৰ ঘৰ তলত হ'ব, তেতিয়া চুতলি বয়িয়ালৈ ওচৰ হ'ব।
উম, উম।
ক্ৰিকেটৰ ক'চিং ল'লোঁ।
এইফালে সেফালে হ'লে ওচৰ হ'ব, ইস্কুললৈ এইফালে ওচ
অ', ওচব ইস্কুললৈও ওচৰ এনে টাউনৰ টাউনলৈ আৰু কিমান ক সেই কোনোবা বেছিটো নাথাকে
টাউনত নাথাকে অ'।
চব বস্তুৱে পায় সেইবিলাকৰ চকুত
তাকে বিচাৰিব লাগি
হম। ভাত কাইলৈ যাব বস্তুকেইটা নি এই ক'ৰবাত থৈ দিব।
কাইলৈ আহিবই নি
টোইনাহঁতৰ থ'ব সেই যিকেইটা বস্তু আছে মানুহ ঘৰ নহ'লে ব্যৱহাৰ কৰি থাকিব যে। তাত থ'লে তাৰপৰা যেতিয়া ৰুমটো লৈ যাব তাৰপৰা লৈ গৈ যাম।
তাকে। এতিয়া চাহ তাহ খালা নে নাই?
অ', খালো‌ তহঁতে খালি?
মই খালো, খাই মেলি এতিয়া এয়া বহি আছো।
তাত কি কি খালি?
তাত এই ৰ'ল চ'ল তা পা ঠাণ্ডা চাণ্ডা ফ্ৰাইড ৰাইচ কিবাকিবি গোটেইখিনি মিলি মানে
ফুটক'ডত।
অ', ফুড কৰ্ট ডমিন'ছৰ মানুহ গোটেই দম পাতি আছে।
অ'।
কাইলৈ যোৱা কথা আছিলে
ভাই ভাইটি
ভাইটি সেইটো ভিতৰত আছে।
অ', অ', তাকে
অ ছাৰ আছে ছাৰে গাড়ী লৈ আহিছে যে আজি।
অ গাড়ী লৈ আহিছে।
অ এতিয়া যাব লাগে চলাব লাগে গাড়ী আৰু তাক আৰু এতিয়া একপাক এবেলি ককাক।
অ অ অ এতিয়া। তাহেত যোৱাটো কেতিয়া হ'ব তাৰিখটো।
হা।
তাৰিখ আইতাহঁত যোৱা।
কোনফালে।
এই বৰদোৱা যোৱা কথা নে।
অ এইটো যোৱা তোমাৰ পাঁচ ছয়দিন আছে।
অ'অ'।
বহুত দিনৰ পাছত গাঁৱৰ মানুহ যাব।
তাকে ঠিকেই।
যাব ভাল তাত গ'লে ভাল লাগিব ধৰ। ধৰ্মীয় অনুষ্ঠান।
উম উম।
অকণমান ইফাল সিফাল গ'লে ভাল বয়স হৈছে এতিয়া।
ভ্ৰমণ কৰিব লাগে অলপ।
কৰিব লাগে তাৰপৰা আমিও ভাবিছোঁ। হেৰি।
উম উম।
ভ্ৰমণসূচী হাতত ল'ব লাগে।
ভাই এনেকে কৈ থাকিব লাগে মাজে মাজে।
উম। নগ'লে বেয়া গ'লে ভাল তোমালোকৰ ভাবিছানে।
কি।
তোমালোকে ভাবিছা নেকি মাজে মাজে।
সেয়াই ভাবা হৈছে অলপ পৰিয়ালৰ লগত গোটেই।
অ।
উম এইফালে শ্বিলং মেঘালয়ৰ ফালে।
অ আচলতে যাব লাগে চেঁচা জেগা এতিয়া।
কেতিয়া যোৱাটো কেতিয়া হয় অহাটো কেতিয়া হয় কৈছিলে।
যোৱাটো একৈশ তাৰিখে হ'ব।
সেইটো গম পালোঁ তাৰপৰা আকৌ অথনি লৰাই কৈছিলে যে।
অ সি কোৱাতো শুনিছোঁ পঁচিশ তাৰিখে আহিব বোলে তাৰপৰা বাইশ তেইশ চৌবিশ। তিনিদিন হৈ যাব তেতিয়া।
ভালেইহে অকমান ফুৰি মেলি আহিলে ভাল। উম উম ঠিকে উম উম।
সেইফালে ৰেল সেৱা বিচ্ছিন্ন হৈছে বুলি কৈছে।
এইফালে আছে মেইন চাপৰিৰ ফালে।। এইটো আকৌ বেলেগ লাইনহে। এইটো বেলেগ লাইনহে সিমেন চাপৰিটো।
অ সেইটো বেলেগ লাইন নাই একে লাইনটোতো ৰেল লাইন একেটাই হ'ব বেলেগ কেনেকে হ'ব।
নহয় নহয় সিফালেদি যোৱাতো নহয় নহয় আমাৰ এইফালেদি যোৱাহে হব।
আমাৰ কোম্পানীটো।
এইটো এইফালে এইটো ধেমাজিৰ ফালেহে এতিয়া এইফালেদি। যোৱা হব ধেমাজী। উম ভালে আৰু।
উম।
যাব লাগে, এইফালে গলে মেলিলে
উম উম, অকণ দেখুৱাব লাগে ল'ৰা ছোৱালীক এইবোৰ।
উম
উম, গৰুৰ পোৱালীটো ভাল দেখিলে, অ
উম উ উম আমাৰ তো ধেৰ অকণমান খেলি মেলি হৈ আছে।
এ ঠিক হ'বগে, এই বতৰটো ভাল হোৱা নাই যে বৰষুণত এইবোৰ লাগি মেলি।
উম, তাৰ মানে পোক দি দিলে নেকি সেইটো কাৰণে এনেকুৱা হ'ল চাগে।
উম এইটো হ'ব পাৰে।
ভণ্টি কি কৰিছে?
ভণ্টি আৰু এই ইজনী ভণ্টি দুইজনীয়ে খেলি আছে ভিতৰত।
অ
তাকে হে।
ৰহত পিঞ্চিঁহতো অ প্ৰীয়াংশিহতো দাই নেকি?
চ' সকলোৰে আজ আজি কাইলৈ আকৌ স্কুলত বাৰটালৈকে হ'ব। কিবা কিবি খাদ্য বিতৰণ হব মানে নিজৰ ঘৰৰ পৰা নিয়াবোৰ। মিলাপ্ৰীতিৰে খোৱা হব সেইকাৰণে মাতিছে। সেইকাৰণে বন্ধৰ কাৰণে এনেকে সবৰে সৰু সৰু ল'ৰা ছোৱালীবোৰ মিলাপ্ৰীতিৰে খোৱাটো, এ।
আৰম্ভ হ'ব নে গৰম বন্ধত?
আমাৰ হ'ব আমাৰ কাইলে কাইলৈ কাইলেও যাব লাগিছিলে কিন্তু কাইলে যোৱাতো ভৰবা নাই, একেবাৰে এক তাৰিখৰ পৰা যাম মই।
আহ
তাকে, সেইটোয়ে এক তাৰিখৰ পৰা আমাৰ হেৰিয়ে নহয় আকৌ।
আহ হ হ। এতিয়া আমি, মই কাইলৈও যাব লাগিব লখিমপুৰ।
অ, কেলে বা?
এই বস্তুখিনি উলিয়াই দিব যে তাৰ পৰা।
অ অ অ তাকে
কৰি নিদিলে।
অ অ অ অ অ ভালেই। তাতে থ'ব লাগে।
তাত থ'ব, থই পেলাই এক কোবা ওচৰ হ'ব।
তাকে সেইফালে অকমান ওচৰে হ'ব।
হম
উম এতিয়া মই, উম উম।
দৰকাৰ
ভাত কিহেৰে ৰান্ধিলি?
ভাত আমাৰ এই তাত এতিয়া কোৱা শুনিছো মংস অলপ আনিছে।
এতিয়া ৰাতিটো তাত হ'ব, দিনতো তহঁতৰ কেৱল খানা হৈয়ে থাকে।
আমাৰ এইটোৱে ভাল আৰু সেইটো আনিলে সিটোৱে ঘৰত সিটো আনিলে সেইটো ঘৰত।
প্ৰীতি এনাজৰীডাল আছে যে।
ভাল এনেকে চলি থাকিব লাগে আৰু।
উম, ভালে।
আজি বতৰটো কেনেকুৱা আছিলে?
হে মই যাওঁতে তিতিয়ে গ'লো মই।
অ', তাৰ পিছত আকৌ
গোটই মাণি বেগ তিতি গ'ল মানি বেগও তিতিলে পইচাও তিতি তিতিলে মই ইয়াত লালুকত পইচা শুকোৱাই নিছো।
অ', তাৰ পৰা মই কাপোৰ সলাই বেলেগ কাপোৰ পিন্ধি পেলাই গৈছো।
অ', অ' লালুকত ভাতটো কিহে খোৱা?
মঙহে আনিছিলো।
অ', অ' সকলো আছিলে নে ঘৰত সকলো আছিলে?
সকলো আছিলে আজিৰ পা এটাও পৰীক্ষা আৰম্ভণি।
অ', আৰম্ভণি আমাৰ খতমে হ'ল। তেহঁতক গম গৰম বন্ধ কেতিয়া দিব যদি অও
পাঁচ জুলাই পা অ' ছয় জুলাইলৈকে। মানে প্ৰায় এমাহে হ'ব।
জুলাই বা ছয় জুলাইলৈকে নহয় পাঁচ জুলাই বা আগষ্টলৈকে।
অ', পাঁচ জুলাইৰ পৰা পাঁচ আগষ্টলৈকে হ'ব।
আহ, আহ।
সেয়াই সিহঁততো অলপ বেলেগ হয় মানে।
অ', সিহঁতো অলপ পিছোৱা হয় আৰু
তাকে।
বন্ধটো হৈছে বতৰ আজিও বেয়া।
বতৰৰ আজি ৰাতি বৰষুণেই দিব চাগে।
অ', বাতৰটো
তাকে
বাকী ফোৱা চকাটো অকণমান এতিয়া কৰিলেও পঢ়াটো গুৰুত্ব দিব লাগে।
দিব লাগে দিব লাগে তাকে।
ফুলবলৈ গ'লেতো সেইটো বেলেগ বস্তু। তোমালোক অলপ দিনৰ আগত কাজিৰঙাৰ পৰা অহা নাই জানো?
আমি দিন হ'ল আহা।
অ'।
আমাৰ এই ছাব্বিশ চন আৰম্ভ হওঁতে যোৱা জানুৱাৰী মানত। তাৰ পৰিৱেশ ভাল পুৰা মানে গছ গছনি ভৰা যে ধুনীয়া লাগে উম।
অ'
যাওঁ দে বৰ আমনি আকৌ এই হেৰি থাকে যে এনেকে, জোৰে চলাব নোৱাৰি যে।
উম, সেইটো এটা লিমিট থাকে উম তিব তিব্ৰ গতি টি যোৱা বাধাতো থাকে।
উম, সেইটো কাৰণে অকমান দিগদাৰ হয় আৰু।
অ', সেই বজাৰটো থাকিলে ভাল হে মানে পশু পক্ষীৰ কাৰণে
অ', অ', এইটো ঠিকেই।
উম, জীৱ-জন্তুবিলাকে হেৰি কয় যে
আমাৰ চাগে স্কুলৰ পৰা তালেকে নিয়া হ'ব ট্ৰেইনৰ এনেকে নিয়ে যে
উম, কেতিয়া নিব বা?
একেবাৰে লাষ্টলৈ নিয়া হয় এই স্কুলত পতা পৰীক্ষাতো আগত।
অ', পৰীক্ষা আগত নিব দিলে ঠিকে সেইবিলাকত গলে মনতটো প্ৰফুল্ল হয়।
তাকে তাকে মাষ্টৰ লগত গ'লে এনেকে গ'লে ভাল
উম গ'লেও শিক্ষকৰ লগত গ'লেও ভাল হে। দায়িত্ব এটা থাকে।
তাকে।
বাকী মই সেই ৰাস্তাতে খোজকাঢ়ি আছো মৃদু-মৃদু বতাহ মাৰি আছে।
আহ আহ।
বতাহটো।
অ।
ব'তাহ চাতি গাত লাগিছে মামিডহঁত ভিতৰত আছে। মই সেই ৰাস্তাত আছোঁ গেটৰ মুখত, অকণমান ইফালে ইফাল খোজকাঢ়ি দিছোঁ।
মই খিনচিন হয় বা।
আমাৰ ৰাস্তাটো ভাল হ'ল যে।
ভাল হ'ল অ।
পকা হ'ল অ অহা দেখাই নাই ন তহঁত আহিলেহে দেখিবি।
বহুত দিন হ'ল বাৰু আমাৰ নোযোৱা।
তই কেতিয়া আহিলি‌ বাৰু?
এই কেতিয়া মানে আহ
সি থকাকৈ আহিছিলি যে।
অ অ সেইদিনা।
উম আহিব লাগে কেতিয়াবা গৰম বন্ধ চৰম বন্ধ হলে মমায়েকৰ ঘৰত।
যোৱাটো হ'বই নহয়, আগদিনা পাৰিলে যোৱাটো হ'ব।
অ তাৰমানে যিদিনা যাবি নহ'লে এটা কাম কৰিব লাগে যিদিনা যোৱা দিনা আহিব লাগে তাৰপা। যিদিনা যাম অঁ, তাৰপৰা অহা দিনা ইয়াত থাকিব লাগে মানে যিনা ঘূৰি আহিবি।
অ অ সেইদিনাও লগালগ আহিব-
আহিব নোৱাৰে অকণমান ফুই মেলি সেইদিনা থাকি তাৰ পাছদিনাখন ৰাতিপুৱা গুচি যাব লাগে।
থিকে থিক অ। উম উম সেইটোৱে ভাল হ'ব।
বাকী তাকে অকণমান পঢ়া শুনা কৰা।
তাকে এতিয়া মই অলপ পঢ়া শুনাই কৰো নহলে অকমান হেৰিয়ে কৰো।
অঁ মোৰ মোবাইলটো অকণমান বেটেৰীটো হেৰি কৰি লওঁ।
অ, অ, অ। হ'ব দিয়ক ঠিক ঠিক আছে ঠিক আছে শুভ ৰাতি।
শুব ৰাত্ৰি।
অ'।